হেল্ল'
অ' ক'ত আছে এতিয়া?
মই বৰ্তমান গাঁৱতে, তুমি কত?
ময়ো গাঁৱতে, গাঁৱতে।
অ', অহা কেতিয়া হ'ল গুৱাহাটীৰ পৰা?
গুৱাহাটীৰ পৰা মই পাঁচ দিন মান হল অহা।
আহ, তোৰ তোৰ, তোৰ কিমান দিন
ময়ো এই তিনি-চাৰিদিন মান হৈছে, মই মানে আহি পেলাই আকৌ যাব লগা হ'ল কিবা এটা কামত।
অ' হয় নেকি?
তাৰপিছত আকৌ কালি ৰাতিপুৱা পাইছোহি আৰু।
অহ, অহ।
বাকী গাঁৱৰ খবৰ-খাতি কোৱাচোন?
গাঁৱৰ খবৰ-খাতি কি আৰু? খেতি-বাতি কৰি আছে মানুহে, মাছ মাছ ধৰি সেইয়াই আৰু জীৱন। বাকী তহঁতৰ-তহঁতৰ কেনেকুৱা চলি আছে?
আমাৰো ঠিকেই চলি আছে, এতিয়া খেতি-বাতি খেতিৰ দিন এইকেইদিন খেতিতে লাগি আছে আও। মানুহখিনি, তাৰপিছত সেই খেতি-বাতি উঠিলে তোমালোকৰ ফালে যাম দিয়া।
অঁ, আহিবি, আহিবি এপাক আকৌ, আৰু হেৰি নহয় তোৰ বিয়া পতা কথা আছিলে নহয়?
অ' এই বিয়াখন পতা কথা আছিলে, সেইটো হয় কিন্তু মানে কি হলে খেতিটো যোৱাৰ পিছতহে ভাবিছো আও। কি কৰা যায়?
অ', কি কয়, ছোৱালী-তোৱালী ফিক্স হ'ল নেকি?
ছোৱালী-তোৱালী ঠিক হৈয়ে আছে আৰু।
ক'ৰ?
ছোৱালী তোমাৰ এ বহুত দূৰৰ হ'ল নহয় এইবাৰ।
তোমাৰ মানে, এইবাৰ হৈ গ'ল তোমাৰ মঙ্গলদৈ।
অ', হয় নেকি?
উম'।
অ'।
তাকে এতিয়া বিয়াখন চাগে খেতি বাতি উঠাৰ পিছত হব থাকিব লাগিব আকৌ দেই বিয়াত পুৰা একদম
অ তাকে তাকে তাকে মই ভাবি আছো মই বোলো এইনো বিয়া কথা আছিলে একো খবৰ পোৱা নাই দে অঁ সেইটো কথা
হেই কিয় নিদিম বাৰু বিয়াখন পাতিলে খবৰ নিদিম নেকি বাৰু
অ', অ'।
মানুহ থাকিবই লাগিব, একদম পোৰা। এতিয়া দুদিনীয়াকে পাতিম চাগে, এদিন জোৰণ হ'ব, এদিন বিয়া হব।
আহ ধুনীয়াকে পাতিব লাগিব দূৰ হয়।
সেইটোৱে সেইটোৱে আৰু তোমাৰ ভাবিব হ'ল। ভা- ভা, ভাবিব হ'ল তোমাৰ বোলো কি কৰা যায়।
অ', মই এতিয়ালৈকে ভবা নাই।
অ', ভবা নাই নেকি? তাৰপিছত বাকী বাকী, কিবা-কিবি হৈছে নেকি এতিয়ালৈ চাকৰি বাকৰি।
ইছ্। চাকৰি বাকৰি নাই হোৱা অ', আৰু চাকৰি বাকৰি যদি কিবা এটা হয় তেতিয়া ভাবিম আৰু।
অ'।
চাকৰি-বাকৰি মানে কিবা-কিবি, পৰীক্ষা চৰক্ষা দি আছো আৰু।
ঠিকেই আছে, হৈ যাব পৰীক্ষা-চৰীক্ষা দি থাক। এতিয়া, লাহে-লাহে এই অলপ দিন আগত কিবা এটা
অ', অলপ দিন আগতে বেংকৰ পৰীক্ষাহে দি আছোঁ কিবা-কিবি।
অ', অ', অ' ঠিকেই ঠিকেই। তাকেই এতিয়া, কিমান দিনৰ ছুটি এতিয়া।
এতিয়া ছুটি মানে মই চাগে আৰু এসপ্তাহমান থাকিম। থাকি পেলাই যাম, এ মাজতে আকৌ তিনিচুকীয়ালৈ ও যাব লাগিব এপাক।
অ', তিনিচুকীয়া কিয়? কিবা আছে?
এই তিনিচুকীয়াত এই কাম এটা আছে অকমান, হেৰি এই দাদা এজনৰ ঘৰলে যাম।
অ', ঠিকে আছে, ঠিকে আছে, বাকী গুৱাহাটীত কোন জেগাত থাকা তুমি?
মই, গুৱাহাটীৰ হেঙেৰাবাৰীত
অ', হেঙেৰাবাৰী নেকি? অ' এইবাৰ তেতিয়া যাব লাগিব, এই আমি তোম আমি তোমাৰ জালুকবাৰীহে ফালে থাকোঁ।
অ', হয় নেকি? অ', অ'। জালুকাৰীফালে মানে অ', এবাৰ এপাক যাব লাগিব তালে। মানে হেৰি জালুকবাৰী ফালে তেনেকে যোৱা নহ
সেইটো, সেইটো হয়, বাৰু উম। টাউনৰ ফালে গ'লেনো মানুহ ক'ৰ ইমান সেইফালে যায়, নাযায় ন।
অ'।
তাকে তাকে, আহিবা কেতিয়াবা তুমি তাতে তাতে থাকা নহয়।
অ অ বাকী গৰমটো কেনেকুৱা পৰিছে?
এই গৰম ইয়াত বহুত বেলেগ বেলেগ হৈ আছে বতৰটো কেতিয়াবা গৰম পুৰা গৰম কেতিয়াবা পুৰা বৰষুণ। তোমালোকৰ ফালে কেনেকুৱা সেইখন একেই নে উমহ?
একেই একেই একেই বতৰ একেই বাকী
এইবাৰ এইবাৰ গৰমতো বহুত বেছি পৰিছে আৱ।
অ গৰমটো বহুত বেছি পৰিছে হেৰী নহয় কি বুলি কয় এইফালে নে বানপানী চানপানী হৈছে নি?
বানপানী চানপানী মানে এহ মই ঘৰলে অহা কেইদিনমান আগত ইয়াতে পুৰা বৰষুণ দি আছিলে, দেউতাহঁতে কৈছে মানে। তেতিয়া হেনো অলপ পানী চানী হৈছিলে দেই।
অহ।
লাহে লাহে এতিয়া কমিছে আৰু এইকেইদিন বৰষুণো ইমান নাই নহয়, ৰ'দে দি আছে দিনৰ দিনটো।
তাৰপিছত আকৌ হেৰী তোৰ এনেই মাছ চাছ ধৰা হৈছেনে?
মাছ চাছ অ এদিন আমি গৈছিলো এই ওচৰতে আমাৰ এনেকে খাল এটা আছে মানে
অহ।
প প পথাৰ খাল আৱ তাৰপিছতে এই খালটো আমি সিঁচিলো মানে। দুই তিনি চাৰি অ চাৰি তিনি চাৰিটা ল'ৰা লগ হৈ তাৰপিছত মাছ অলপ নোপোৱা নহয় দেই পালোঁ কিন্তু এইবাৰ কিন্তু মাছ ওলাইছে দেই। শিঙি মাছ পাইছোঁ আমি অহ কাৱৈ, গৰৈ এনেকুৱা মানে এই বনৰীয়া মাছ বিলাক আৱ, উম যথেষ্টখিনি মাছ পাইছোঁ বাৰু।
অঁ মাছ ওলাইছে ন'?
ওলাইছে ওলাইছে তাকে তুমি এই কাম এটা কৰিবা বন্ধ চন্ধ মিলাই মেলি এপাক ইয়ালৈও আহি যাবা।
অঁ যাব লাগিব যাব লাগিব। চাওঁচোন বাৰু কেতিয়া পাৰোঁ, কিবা এটা মিলাই যাম।
বন্ধ কেইদিন ইনেয়ে আছানে?
ইনেয়ে নহয় এই মাছ চাছে ধৰিছো। মাছ আমাৰ এই ফালেও এইবাৰ মাছটো বেছি।
বেছি বেছি এইবাৰ মাছৰ প্ৰডাকচন বেছি, উম উম।
মাছ মাছ অলপ ওলাইছে এইবাৰ। সেইটো কাৰণে মাছ চাছ ধৰা হৈছে আৱ।
উম উম।
সেনেকে সেইখিনিকে কৰি থকা হৈছে।
তাকে কিনো কৰিবা গৰম ব আগ আগতে গৰম বন্ধ বুলি ক'লে কেনেকুৱা আছিলে আৱ আজিকালিটো আজিকালি লাহে লাহে সেইবিলাক নোহোৱাই হৈছে ল'ৰা ছোৱালী টিউচনতে ব্যস্ত।
উম নোহোৱাই হৈছে মানে এইটো কথাটো হ'ল আমিও ডাঙৰ হ'লো বাৰু।
সেইটোৱে সেইটোৱে আচলতে মানে এতিয়া আমি যিটো বয়সত তোমাৰ উৎপাত কৰি ঘূৰি ফুৰিছিলো। চাইকেল লৈ যাওঁ। ক'ৰবাত গৈ আম খাওঁ কঁঠাল খাওঁ। আজিকালিনো ক' ল'ৰা ছোৱালী তেনেকে যাব। স্কুলে বন্ধ নি নাই দিয়া কিছুমান।
অঁ তাকে তাকে তাকে আমাৰ আকৌ লখিমপুৰত হেৰি দি ছিয়ে হেৰি দিছে কিন্তু এই নটিচ দি দিছে বন্ধ দিবৰ কাৰণে উম
বন্ধ দিব দিছে ন ঠিকে ঠিকে গ গ গৰমটো যেনেকুৱা পৰিছে বাৰটা বজাৰ পিছত
অহ ইমান ইমান কথা তেনেকুৱা কথা নহয় নহয় হয় অ গৰম বন্ধতো দিব লাগে দিব লাগে আৰু উম আৰু সেইটোতো ল'ৰা ছোৱালী খিনিৰ কাৰণে মানে বেলেগ দিশ বিলাকত উন্নতিৰ কাৰণেও যথেষ্ট অৰিহণা আছে মানে সেই বস্তু
এতিয়া এটা বস্তু চাবা আগতে আমাৰ এনেকে বন্ধ বুলি কোৱা লগালগ গোটেই গৰমৰ বন্ধত গৰমৰ বন্ধ মানে জুলাই মাহতো তোমাৰ কি হয় মইনা পাৰিজাতৰ কিবা কৰ্মশালা নাটক নাটকৰ কৰ্মশালা মইনা মেল কিবা কিবি কিমান হৈছিলে দেওবাই দেওবাই দেওবাই আমি সদায় মইনা পাৰিজাত যাবই লাগিব সেইবিলাক দিন যথেষ্ট ভাল আছিলে আৰু সেই সেই সেইখিনিয়ে ক্ষেত্ৰত মানে কি হয় তোমাৰ এতিয়া মইনা পাৰিজাতৰ দৰে অনুষ্ঠান বিলাকত আমাৰ কি হৈছিলে উম যথেষ্ট মানে বিকাশ সাধন হৈছিলে না যিকোনো ক্ষেত্ৰতে সাংস্কৃতিক ভাৱে হওঁক উম সেইটোৱে সেইটোৱে তাকে আজিকালি।
এই প্ৰাইভেট স্কুল বিলাকে চব শেষ কৰি দিছে।
শেষ কৰি দিছে আও পইচাটো লয় বহুতকে উম বাকী এই কাম একো নাই।
একো নাই একো নাই।
এইটোহে হৈছে আও উম বাকী তাকে তাকে এ গৰু গায় কেইটা এতিয়া ঘৰত আছে গৰু
গৰুৰু এ বেছি এতিয়া দুজনী আছে।
অহ দুজনীহে আছে নেকি।
উম এজনী যাৰ্চি
মই যাওঁতে তোমালোকৰ এই বৰ্তাজনৰ নামটো কি আছিলে
বৰ্তাজনৰ এই ডাঙৰ বট্ৰা
অহ ডাঙৰ বট্ৰই ডাঙৰ বট্ৰা অ এই ডাঙৰ বট্ৰাই খুব গৰু হেৰি প্ৰতিপাল কৰি থাকে নহয় তেতিয়া ঢেৰ গৰু আছিলে আকৌ সাত আ আঠটো মান আছিলে মই বাৰু যোৱা বহুত দিন হ'ল তাকে অহ বেচাকে আছো ইমান খিনি চম্ভালি থকাটো মোৰ কষ্ট নহয় এতিয়া বয়সো হৈছে মই বট্ৰা
উম হয় হয় আৰু আমাৰ বোৰ সময়ে নাই নহয়
সেইটোৱে সেইটোৱে ক'তনো সময় থাকিব এতিয়া এতিয়া ঘৰত কোন কোন বৰ্তমান।
ঘৰত আও কোনও এ খুড়া আছে আৰু আমাৰ হেৰিটো আও
অহ তোমাল পৰিয়ালটো উম ঠিকে আছে ঠিকে আছে
তেনেকে ঠিকে আছে বাকী হেৰিয়া অহ কেতিয়া ঘূৰা হ'ব গুৱাহাটীলে
উম মইয়ো এই মই চাগে কেইদিনমান থাকিম মানে এতিয়া মই কেইদিনমান থাকিম চাগে এই জুলাই মাহতো লাষ্ট পালেগে যামে সাতাইছ ছাব্বিছ তাৰিখ মানহে যাম গে চাগে
অহ হয় নেকি অহ এইবাৰ দীঘলীয়া ছুটি মানে।
এইবাৰ দীঘলীয়া ছুটি হ'ল আঔ তাতটো তোমাৰ। এ তাতো বহুত ৰ'দ দিলে ৰ'দ বৰষুণ দিলেতো গোটেই বানপানীয়ে হৈ যায়। সেইটো কাৰণে আৰু উম। গতিকে এইবাৰ জালুকবাৰী জালুকবাৰীহেন জেগাতো যিমান পানী হৈ গৈছে আৰু তুমি ভাবিছা কথাটো।
জালুক বাৰীতো পানী হৈছে নে?
এই অভাৰ ব্ৰীজৰ তলত গোটেই পানী সিদিনা আহিব পৰা নাই।
বা কেনেকে ও
তাকেহে এইবাৰ কি বা হৈছে ইমান পানী। চবতে পানী আঔ বৰষুণো বহুত বহুত দবা
এ গুৱাহাটীৰ দেখাটো একো হেৰি নাই ও য'তে ত'তে ঘৰ বাৰী। বনাই মানে পানী যাবলৈ জেগা নাইকিয়া কৰিলে গোটেইখন।
ব্লকেজ হৈ গল চব পানী ক দি যাব।
ওম সেইটো কাৰণে বিশেষ। সেইটোৱেই মানে গোটেই এতিয়া পানীটোতো যাব লাগিব কৰবালে। পানীতো কি কৰিব নহ'লে সেইটোৱেইটো কথা। উম ম মানুহবোৰ গুৰুত্ব নিদিয়া হ'ল ফালতো য'তে ত'তে বস্তু তেৰা কিবা কিবি পেলাই গোটেই অৱস্থা নাই।
গোতেই তেনেকুৱা ক্ষেত্ৰত বেমাৰ আজাৰ হবই এইবিলাক বোকা।
হ'বই হ'বই। বহুত বৰ ভাল ভাল পৰিৱেশ হৈ থকা নাই।
নাই নাই।
ওমহো ঠিকে আছে বাৰু লগ পাম উম উম উম গুৱাহাটী গলে। অ ঠিক আছে ঠিক আছে অ।